হেল্ল'।
ফুৰাও জাগিছে আছো এনেই। এনেই ডিউটিতে আছো ঘুৰি আছো।
ঘুৰি মানে ৰাউণ্ড, ৰাউণ্ড দিবা লাগে নে কি তই?
ৰাউণ্ড দিবা মানে আমাৰ পিছফালে যাব নোৱাৰা না স্কুলৰ পিছফালে মই য'ত কাম কৰো সিহঁতৰ স্কুল। স্কুল হয় না এখন। পিছফালে যাব নোৱাৰা পিছফালে তাৰমানে অলপ - আন্ধাৰ মুন্ধাৰ আছে, তা'তে হাতী-চাথী ৰখি থাকিব পাৰে ঠিক নাই।
ৰ্টচ-ৰ্চচ নিদিয়ে নে কি?
এই টৰ্চ আছে জীৱনৰ হেৰি কৰি পেলাই কিয় যাম মই টৰ্চ লৈ পেলাই নাযাওঁ।
অ-অ।
নাযাওঁ সিফালে, আগফালে এনেই ঘূৰি আছো কাম-বন নাই।
যদি পিছফালৰ তহঁতৰ তা'তে আহি যায় আগফালে?
মই দেখা পাম না। বহুত- পিছফালৰ পৰা আহিব লাগিলে বহুত খিনি খোজকাঢ়ি আহিব লাগে চিধা।
অহ।
সেইখিনি চিধা আহোঁতে-আহোঁতে দেখাই পাম হাতী।
উম।
আৰু পিছফালে নাযাওঁ, আগফালে থাকো।
অ। বাকী- মই ডিউটি আছো ৰ। ইমান থু পেলাই থাকে তই ছেকেণ্ডৰ মোৰে -মোৰে।
এই টুকুৰা পেলাই আছিলো, চিখৰ খাও না।
এতিয়া তই তিনিটা বজাত সোমাবি আৰু।
উমঁ, তিনিটা বজাত সোমাম, কেইটা বাজিছে?
কলিতা দাৰ তিনিটা বজাত আছে। জগাই দিব লাগে নে? নিজে উঠি আহে।
নিজে কিয় উঠি আহিব আৰু। টোপুনি মাৰা মানুহটো আৰু নিজে উঠিয় আহিব নেকি জগাই দিয়ক।
মানে এটা শাৰী দেখাবই লাগে, যেনেকে নহওঁক।
দুটা শাৰী থাকিব লাগে।
এতিয়া তই দুটা আছা?
অঁহ।
আৰু দুুটা ৰুটি মাৰি আছে।
এটাই টোপনি মাৰি আছে।
তই যেতিয়া ঘোমাবা যাবি। তাৰে পিছটো এটা আৰু তোৰ লগত থকাটো ঘোমাবা যাব।
নাযায় সি, সি আগে সোমাইছে।
আগে ঘোমাই মানে?
আগে ঘোমাই মানে সি -সি এতিয়া গেছে'হে এঘাৰটা বজাত ঘোমাব।
অহ।
এটা বজাত উঠি আহিছে, এটা বজাত ক'ল দাদা গৈছে।
অ সি আকৌ এটাৰ পৰা তিনিটালৈ গুমাব।
অ, বাৰীৰ পিছটোৰ। ও মই লাষ্টত যাম। মোৰ টোপনি অহা নাই। মানে মেইন কথা হ'ল মই টোক কৈ আছো। লাষ্টত গিলি তাৰমানে আধা ঘন্টা বেছিকে সোমাব পায়।
অ, গম পাইছো মই। আৰু লষ্টতে ডাইৰেক্ট, উঠি -উঠি পেলাই ডাইৰেক্ট ঘৰত গলেই হ'ল।
ডাইৰেক ঘৰত গলেই হল। অ - অ। লাষ্টত গলে, সেই আধা ঘন্টা মই মানে। তিনিটা বজাৰ পৰা পাঁচটা বজালৈকে নিয়ম মতে। কিন্তু মই উঠো পাঁচটা পঞ্চল্লিছ মানত।
তহঁতৰ, আমাৰ এ পাঞ্জাবাৰী আৰ্মি কেম্পৰ পৰাই কিমান ভিতৰত যাব লাগে?
পাঞ্জাৱাৰী ফালে, পাঞ্জাৱাৰী গেটেদি যদি সোমাই। তেতিয়াহ'লে, এক কিলোমিটাৰ।
অ। ঘৰ ভেটি পিছে আৰৈ কিলোমিটাৰ মান হয় আৰু, চাৰি কিলোমিটাৰ মান হয় আৰু।
উম, চাৰি কিলোমিটাৰ মানহে হয়।
অ বেছি দূৰ নহয়। ওচৰত জেগাতে পাইচা নেকি?
অ, মোৰ -মোৰ ঘৰলৈ নেকী?
অ।
মোৰ স্কুলৰ পৰা মোৰ ঘৰলৈকে টু পইণ্ট ফাইভ কিলোমিটাৰ।
ইমান কম।
উম।
অ। বাকী যি নহওক এতিয়া গৰভাংগা সেইদিনাতো যহতে বৰষুণৰ কাৰণে যোৱা নহল, এতিয়া কোনদিনা যাবি আকৌ।
ভাবছো, কালি থাক্লিটো তই কালিয়ে গেলো হয়। কালিতো নাইনা। অ', নাই-নাই কালি মোৰ অলপ, নাই-নাই কালি অলপ কামো আছে মোৰ।
তোৰ চেলাৰী হল নেকি?।
অ', হ'ল।
সোমবাৰে যাব পাৰি। সোমবাৰে যাব পাৰি, সোমবাৰে কি দি
নাই-নাই-নাই-নাই সোমবাৰে নৰা, সোমবাৰে মোৰ মৰ্ণিং ডিউটি আছে।
অ', একদিন যাম দে পিছে দুটাই জাগাটোলৈকে। মানে ৰাস্তাটো-ৰাস্তাটো যাই ভাল লাগে।
সেইটো ৰাস্তাই হয় না সেদিনা যে আমি গেছিলো।
অ', অ', সেইটো ৰাস্তাই চিয়ৰ সেইটো ৰাস্তা। অ', অ', কাৰণ সেইফালৰ পৰা ঘূৰি আহা মানুহগিলাই দেখোন আমাক কৈছে সেইফালে যাব লাগিব চিধা।
অ', সেইটো ৰাস্তা হয় যদি পিছে উলি যাব পৰা যায়।
অ', এইবাৰ আৰু এইবাৰ আৰু মেপ-চেপ চাব নালাগে আৰু এইবাৰ চি
নাই-নাই-নাই। মেপ-চেপ চাব নালাগে আৰু, মই-মই-মই আমাৰ ছোৱালীগিলা ভাল নহয় না। অ', এই পঞ্চাছ টাকাত তেল ভৰাই যাব কাবা একশ টকাত তেল ভৰাব, আধা ৰাস্তাতে গাড়িত তেল খতম হয়।
হাল্লা কৰি থাকব ৰাস্তাত
হাল্লা কৰি থাকিব, ফোন মাৰিব অয়ে দিছোৰো পইচা দিছিলো গাড়ীত তেল খতম হৈছে, সেনেকা না চলিগেই মোক কৈ আছোঁ আমি গেলাক কি অলপ বেছিকে তেল ভৰাই যাবি, নাই পঞ্চাশ টাকাৰ পাৱাৰ ভৰাইছো।
পাৱাৰ আৰু কিমান হয় অলপ অলপ বেছি দিয়ে আৰু সেইখিনি আৰু
অই ক'ত অলপ কম আহে। অলপ কম আহে পাৱাৰত, পাৱাৰৰ দাম বেছি। মাইলেজ বেছি দিয়ে। মাইলেজ অলপমান বেছি দে আৰু, আৰু সেইটো মাইলেজ কেতিয়া পায়? সদায় ভৰাই থাক্লিহে সেইটো মাইলেছ পায়। সদ সদ সদায়তো নভৰাই একদিনীয়াকৈ ভৰালে ইঞ্জিনে এই বছৰ দিন মূৰত সি ইঞ্জিনে যদি ভাল তেল পাই, পুতুককে কি ভাল মাইলেছ দিব নেকি।
ছাছা তাকেতো তেওঁ পঞ্চাশ টকাৰ পঞ্চাশ টকাৰ পঞ্চাশ টকাৰ বোলে চল্লিশ মাইলেজ দিছি তাৰে পিছত বোলে আকৌ বত্ৰিছ দিয়া কৰলা।
বত্ৰিশ দিয়া হ'ল্লা, কি কথা হ'ল নেকি। বছৰ দিন মূৰত যদি সেই গটাই বছৰটো যদি গেলা খাই খাই গেলা খাই খাই একদিনে যদি ভাল একদম দামী মদ খাইদে
হয় বঢ়িয়া, আমি কায়াত কথা পাতি আছো তই পাহৰিয়ে গেইছা।
অ' অ 'হয় হয় হয়।
এতিয়া আৰু কি হব?
নাই যাব লাগব দে একদিন ভালকে।
হেৰী কি কওঁ, বৰভাংগা যাবা ইচ্ছা আছিল।
নাই নাই যাম যাম মোৰো ইচ্ছা আছে।
তাতে নেকি আমিতো সেই দিনা যাওঁতেতো মানু্হটোই আমাক যোনফালে এটা মানুহটোৱে ভাৱি আমাক চিধা দেখাইছিল।
উম।
চব মনত কবি ভালকে এটা চিধা দেখাইছিল আৰু এটা লেফট চাইদে দেখাইছিল হা
অ এই আমি যে ৰখছিলো মানুহবিলাক যে সুধছিলো
অ অ অ এটা তোৰ এই বেয়া ৰাস্তাটো দি যায় লেফট চাইডে
উম উম সেইটো জংঘলৰ মাজত যায় ডাইৰেক্ট, ডাইৰেক্ট জংঘলৰ মাজত যায় মই আম আম মই যে বাইক খন লৈ গৈছিলো তালৈকে ৰাস্তাটো যে বেয়া আছিল
অ
নালা এটা যে পাৰ কৰাবা লাগে।
অ সেইটো ৰাস্তাতেতো আমি য'ত ৰখি আছো সেইটো ৰাস্তাই ওলাই না যাই পেলাই আমি আহোঁতে য'ত উঠিছিলো।
অ অ অ অ অ অ অ ঠিক কথা কৈছা অ।
আৰু এতিয়াও তই কথাটো বুজি পোৱা নাই মানুহটো যদি কলা চিধা যাই পেলাই অলপ যায়ে পাবিয়ে সেইটো ৱাটাৰফল ক'ত আছিল আমিতো চিধা যায় পোৰা ৰাউণ্ড লয় আহিছে সেইটো চাইডে আহিলো কিন্তু চিধা বাৰি এটা পাম বুলি কৈছিল যে সি, সেইটো ক'ত আছিল।
সেইটো সেইটো ময়ো গম নাপাম সেইটো ক'ত আছে সেইটো ফালে মই যাই পোৱা নাই কিন্তু সেইটোফালে।
তাতে এটা আছে চাগে মোৰ মতে এই ৰাজাহঁতে যাৱাতো চাগে সেই সেই তাতে আছে, আৰু তই যোৱাবাৰ মানে তই যি গৈছিলি একবাৰ সেইটো চাগে আমি য'ত যাবা গৈছিলো এইবাৰ সেইটো চাগে সেইটো হয় ন।
মই কিন্তু যোৱাবাৰ যোনটো জেগাত গেছিলো সেইটো জেগাৰ। সেই কাৰণেও এই এইবাৰ যেনেকা ৰাস্তা দি গৈছো সেইটো ৰাস্তা দিয়ে যাব লাগে।
অ
মোৰো সন্দেহ হৈছে হেৰিয়াতে যাৱাতো সেইটোয়ে হ'ব। সেইটো ৰাস্তা দিয়ে হ'ব যোনটো ৰাস্তা বেয়া বেয়া ৰাস্তা মই সেই কাৰণে কৈছো সিক লৈ যাব লাগিব এইবাৰ গেলি
অ।
কাৰণ একবাৰ চিনি পোৱাৰ পিছত আৰু টেনচন নাই আৰু মই যোনটোত গৈছিলো যোৱাবাৰ সিটোত যাব মই ইচ্ছা নাই কাৰণ সেইটোত বহুত দূৰৰা। দুটা মানুহ সোমাই যোৱা সেইটোত মোৰ যাবা ইচ্ছা নাই।
উম।
সেইটোত মই মই যাবা সিটো যদি যাই পোৱাৰ পিছত যদি সিটো ওলাই মই হয় তাতে।
মানে অলপ মান সেই আৰু ভালকে নাম্বব পাৰা জেগা নাই নেকি?
ভালকে নাম্বাৰ পাৰা জেগা অলপমান আছে কিন্তু এনেকা জেগা খিনি সেই গাটা টোৰ ফালে যোনটো দা গাটা আছে তাতে দোৱা যোনখিনি দুটা মানুহ সোমাই যায়।
সেইখিনি দোৱাৰ ফালে পানী খিনি টানি থাকে মানুহটোক তাৰমানে সেনেকা।
আহ্।
সেইকাৰণে মোৰ যাবা ইচ্ছা যোৱা নাই কিন্তু সেইটোত সেইটো যদি হল হয় মই নো সেইটো জেগাত মই নুনুম লোৱে হয়। কাৰণ সেইটো লগত
মানে আগবেলা আগবেলা টাইপৰ আৰু সেইখিনি
অ অ অ আগঢেলা টাইপৰ সে সেইটো ফালে গাটা টোৰ ফালে টানি থাকে। আৰু বোলে তাতে বোলে মানুহও মৰছি দুটা। বহুত দুৱা মানে।
অ হেই অ। দে দে পিছে এইবাৰৰ
নাই নাই গেলি এবাৰ সিক লৈয়ে যাবা লাগিব লগত কাৰণ একবাৰ চিনি পোৱাৰ পিছত আৰু সেইটো জেগাত টেনশ্যন নাই আৰু
অ তাক লৈ যাবা লাগব।
সি সি যোনটো জেগাত গেছি সেইটো জেগাত দোৱা নাই সেইটো জেগাত মই যাওৱে সেইকাৰণে মই যাবাৰ ইচ্ছা সেইটো। সেইটো জেগাত যাব পৰা যায় আৰু মই যোনটোত গৈছিলো সেইটোত মই নাযাও তাৰমানে যদি বাইলাক সেই সেইটো জেগাত ওলাইও গেলেও হয়।
মোটামটি কিমান কিমান মান তেল খৰচ হব এইবাৰ গ'লে
এইবাৰ গেলি মই মিনিমাম তিনশ টকা তেল ভৰাই যাম আৰু বে তাতকে তলত নভৰাও। লাগাৱলি অত লাগাৱলী তে তিনছ টকাত লাগাৱলী তেল ৰৈয়ে যাক মই তেওঁ পা তথাপিও আপত্তি নাই মই মিনিমাম তিনশ টকা তেল ভৰায়ে যাম
বৰশিষ্ঠৰ পৰা কি কিমান কিলোমিটাৰ যাব লাগব এইফালে ভিতৰত
আমাৰ ঘৰৰ পেৰেতো এ তই চাওঁতে তেতিয়া আছিল চাব এ
ঊনত্ৰি ঊনত্ৰিশ এইত নহয় ঊনত্ৰিছ কিলোমিটাৰ ঘৰ ঘৰৰ পৰা
ঘৰৰ পেৰে আৰু তই যে আধা ৰাস্তাত যাই পেলাই চাইছিলে তাৰে পৰা চৌবিশ কিলোমিটাৰ আছিল
অ
গড় ভাংগা বুলি য'ত মাৰছিলো আমি তাতে এতিয়া তাৰে পেৰে মে অ তাৰে পেৰে আমি কিমান ভিতৰলৈ গৈছিলো মুঠতে এইবাৰ এইবাৰ গেলিও সেই তিনশ টকাত তেল ভৰাই যাম য'তে লগে নাযাও কিয় তিনশ টকাত তেল ভৰামে তাৰ আৰু সেই ইমান কম তেল ভৰাই ৰিক্স ৰিক্স লৈ যাব নৰা কাৰণ মাথাত খালি মোৰ সেইটো টেনচনে খাৰ খাই খেলাই থাকে তেল খতম হৈ যাব তেল খতম হৈ যাব
উম
সেই টেনচশ্যন এগিলামান হেৰি কৰিলো ভালকে যাম শান্তি মতে যাম আৰু এবাৰ ইক লৈয়ে যাব লাগব ইক ইক লৈ যাব লাগিক নিৱা কোল নহ'লি নহয় নহ'ব ইক লৈ যাবা লাগব
বেয়া পিছে হেৰি কৰ পিছে তিনটা বাজিল ত ঘোমা মও ঘুমাও আৰ নেকে উম দে পিছে অ